হেল্ল'
মওৰা ধৰি
হেল্ল' অ' গুড মাৰৰ্ণিং।
গুড মৰ্ণিং, গুড মৰ্ণিং কোৱা, মৰ্ণিং কোৱা
কি কৰি আছে?
এ এনে ঘৰতে গা চা ধলো, গা চা ধলো।
আহ।
তুমি কি কৰি আছা? খাল ন তমি খেলা উম
আজি পৰীক্ষা নাই তোমাৰ?
নাই নাই।
মই ঘৰ নাই মোৰ আছে আছে, যাব বই লাগিব, উম।
কি পৰীক্ষা আছে?
ইক'নমিক্স।
অ', ঠিকে আছে। বাকী ভাত পানী?
ভাত পানী নহয় চাহ খালো।
ক
তুমি খালানে নাই? মই আমি ৰাতিপুৱা ভাত নাখাওঁ নহয়।
মোৰ দেৰি আছে।
আমি ৰাতিপুৱা ৰুটি খাওঁ ভাত নাখাওঁ।
ৰুটি খোৱা নেকি?
উম।
আহ এ বজাত যাবা একজামলৈ?
উম
ঠিকে আছে।
এইখিনিয়ে ভই খাইনে মানে? ন কি কোৱা?
হেল্ল' বাকী কোৱা ক'তো যোৱাই তুমি?
নাই যোৱা ইমান ৰ'দ দিছে ক'ত যাবা কোৱা। ইমান গৰম।
গৰম দেখিছাই গৰমডাল গৰমডালো দি দিছে।
ওলাবই মন যোৱা নাই ঘৰৰ পৰা।
উম।
ঘৰৰ পৰা ওলাবই মন যোৱা নাই। আহ অ'। উম, তুমি যোৱা নাই কতো এতিয়া?
নাই কলৈনো যাম, আজি ফ্ৰামলৈ গলো। কৰিছানে?
অ' ময়ো কিবা এটা ফাৰ্ম খুলিম বুলি ভাবি আছো।
কি খুলিম বুলি ভাবি আছে কোৱা কি
জানো এতিয়া ব্ৰইলাৰ চইলাৰকে খুলি দিওঁ নেকি। মৰ্গী চৰ্গী কিমান মান আনিব লাগিব, ব্ৰইলাৰ মুৰ্গী চুুৰৰ্গী
মুৰ্গী আনো বুলিলে তুমি কিমান আনিম বুলি ভাবা এশ
আহ।
ধন্যবাদ।
এনেই কিমান মান পইচা খৰচ হ'ব?
ভালকে খুৱাওঁ বুলি ভাবিলে তোমাৰ বাৰ পোন্ধৰ হাজাৰ টকা এটা যাব।
উম মানে ৰুম চুম বনাই?
ম ৰুম আ ৰুম অ'। বনাব হ'লে বিশ হেজাৰ অমান টকা এটা যাব।
কিমান?
বিছ।
অ' হ'ব কিবা এটা কৰিব লাগিব।
এ ঘৰতে তুমি মানে কেনে ত জানা ঘৰতে ধৰা এনেই বাঁহৰে ঘৰতে মালা।
উম।
বাহ বনাই চল চাৰদিন অলপ দে দাঙৰ নিটমাৰি দিলা নিটমাৰি দি তাৰপিছত তুমি পোৱালি আনি লা ধৰা মুৰ্গী পোৱালি আনীলা ধৰা আহ এশ আনিলা। আকৌ তোমাৰ মাহিলী এমাহত তোমাৰ দুহেজাৰ দাম লাগিব। এবেগ এই দুহেজাৰ মাক কিবা খুৱাব লাগিব তাৰপিছত এ দিয়া তাৰপিছত লিমিট চৰিও নিজে নিজে যেতিয়া খাব তেতিয়া ডাঙৰ হব তেতিয়াতো বেছি কে তুমি তিনি চাৰি মাহৰ পিছত ভাল বেচি দিব পাৰিবা।
অ'।
মুৰ্গীটো তেনেকৈ কৰোঁ বুলি ভাবিলে।
হম,
মই নাযানো মই কথা পাতি আছো, ফোনটো কাত খাই যাব অ' কোৱা। তুমি লৈ আনিবা নাই, নাই। কিবা এটা লই আহিবা যোৱা অ' কোৱা।
বাকী হেৰি এইটো কিছিলে, অ' হেল্ল' ক'ৰবাত যাব লাগিছে এনে ওলাই?
ক'তনো যাবা পৰীক্ষাটো শেষ হোৱা নাই নহয়। পৰীক্ষাটো শেষ হোৱা নাই নহয়।
সেইটোতো দিগদাৰ হৈ গ'ল ন। হয় ভাল পাওঁ আৰু
আজি মই দেউতাক সুধি চাম হা কালি আমি কথাটো পাতিছিলো। কিমান বা পইচা খৰচ হ'ব মই সুধি চাম এতিয়া।
চাবা, চাবা।
মোৰ মাততো তুমি ডাবল ডাবল শুনি আছা
নাই শুনা।
মই ডাবুল শুনি আছো মোৰ নিজৰ মাতটো। নাই শুনা।
মই নাই, মই শুনা নাই।
কোৱা নহয় মই যে তোমাক কৈ আছো, আকৌ ৰিপিট শুনি আছো, মই এইটো কথাকে মই কি কৈ আছো। কিয়বা এনেকা হৈছে।
নাজানো
বাকী এতিয়া গৰম বন্ধ দিলে যাব লাগিব ন।
যাব লাগিব গৰমটো আহক গৰমবন্ধ আহক গৰমবন্ধতে তেনেকে
ফাৰস্ততে নাযাওঁ মেপ পোন্ধৰ, ষোল্ল, বিশ মান তেনেকা তাৰিখত গ'লে ভাল লাগিব।
হেল্ল' চলি যাব।
হম, হম।
কিনো কিনো ক'বা ইয়াই জীৱন।
উম।
খেলা ধূলা কৰি আছা নে নাই।
কালি খেলিব গলো দুপ চুপ পালো আহি চলাই দিয়া।
ক'ত পালা।
এ, কালি ল'ৰা এটাই মাৰদিলে বুকুত জানা। বুকুত মাৰি দিলে কালি বুকুতাল বিষাই আছে। এ, তোমাৰ ৰখা মানে কি হ'লে জানা সিহঁতে মানে গ'ল দিব পাৰা নাই। মই মানে ডিফেন্স কৰি আছিলো ম- মই মানে। খুব জ আছে মাৰ সৰু ফিল আকৌ কৰ জংঘলত। পেলাই দিলো সিহঁতে মানে খং কৰিছে। গোটেই টিমডালে মিলি পেলাই মোক একদম এটেক কৰিছে নহয়। এইপিনে ভৰিত মাৰে, বুকুত মাৰে, মূৰত মাৰে। পুৰা এল্বো- চেল্ব মাৰি একদম অৱস্থা বেয়া কৰিছে কালি।
তুমি একো কৰিলা
এ, মই কি কৰিম আৰু উপায়তো নাই। ডাঙৰ লৰা।
মই পাব লাগে ন।
সিহঁতে মানে য জানি বুজি মাৰা নিচিনা মানে নহয় মানে আৰু মানে উ, মই বলটো লৈ গৈছো বা সিহঁতে বলটো ল'ব আহিছে, তেতিয়া হাত খন দি মাৰি দিয়ে পুতুকাইল বৰডাল ধেম কৰি।
মই-ম-মই- মইতো লেংচেং এই ডাঙৰ পলি সৰু পোয়ালি মই চাবলৈ নাই মই জুপতিয়াই মাৰিম।
মইও কালিও মই এটা কালি মই তোমাৰ ৰিজৱানক চিনি পোৱা নহয় হেল্ল'
এই হেন্ত হান্তাৰখন যে আছে হোৱাইট কালাৰ চিনি পোৱা।
নাম টো শুনিছো।
অ' চিনি পাবা। এ, তাৰ লগতো কালি কাজিয়া হৈছিলো মোৰ
কিয়?
এ, ফুটবল খেলোতে
আৰু হেল্ল' হেল্ল' হেল্ল'